অ।
ঐ কি খবৰ বন্ধু?
এ আছো আও বুজিছা ভাত পানী কেইটা খাই পেলাই এই শুবলৈ আহিছো। তুমি কি কৰিছা পিছে?
এ নক'বা অ। মই এইমাত্ৰ মানে কি কৰিম এতিয়া উঠিছোঁ ন মানে অথনি শুলোৱে এঘুমতি মানে দিলোঁ দি- পেলা মানে এয়া উঠি আহিছো।
উঠি পেলাই মানে মই গেম খেলিম বুলি ভাবিছো অলপ।
এ গেমটো কি আৰু সদায় খেলিব পাৰিবা আজি অলপ অলপ কথা পাত বুলো বুইছা আজি কথা পাতা
অ', সেই সেইটোৱে সেইটোৱে- সেইটোৱে- সেইটোৱে- সেইটোৱে কৰিম এতিয়া। এতিয়া মানে মোৰ মানে অলপ মন চন বিলাকো ঠিক থাকি থকা নাই বুইছা।
গম পাইছো- গম পাইছো কথা এটা শুনাচোন কথা ক'ব আছিলে, শুনিছা? তুমি মোবাইলটো এমাইলাইল দূৰত থৈ লৈছা নেকি, মোবাইলটো অলপমান দূৰত থৈ
অ', নাই মোৰ মানে অকণমান কিবা এইটো অ', নহয় মানে এই ইয়াত কথা পাতিলে মানে মোৰ কিবা চাউণ্ডটো কমি যায়।
অ', তুমি চোৱাচোন বহাই পেলাই বাহিবও পাৰে মানে তোমাৰ চাউণ্ডটো অলপ কম-কম আহি আছে।
নাই-নাই মই এক মিনিট হা, মই ফুল চাউনে দি থৈছো, বাট মানে কথাবিলাক কি হয় মোৰ মানে চাউনটো কমি যায় ইয়াত।
অথনি মোৰ লগৰ কেইটামানেও ফোন কৰিছিলে তাৰো কমি- কমি গৈছে, নাজানো এইটো কি গ্লিটছে নে কি হয়।
অ'।
এনেই শুনিছা নহয় ভালকে।
অ', এতিয়া শুনিছো এতিয়া তোমাৰ চাউণ্ডটো ভালে আহি আছে।
অ', এতিয়া মানে মই পুৰা কাণত লগাই কৰি আছোঁ বুজিছা।
এ তেনেকে পাতা নহ'লে তুমি যদি মোবাইলটো চাই চাই পতা তেতিয়াহ'লে তোমাৰ মানে চাউণ্ডটো নাহে। আজি
নাই চাই চাই নহয় মানে মই বস্তু মানে মো কি হয়, বস্তুটো মানে মই অলপ বে কা কৰি লওঁ মোবাইলটো।
তেনেকে নহয় আও যেনেকে মোবাইলটো মোবাইলটো যেনেকে লয় তেনেকে লৈ কথা পাতিব পাৰা তুমি নে কি কোৱা?
হয়, এইটোৱে ভাল কথা ক'লা। হেৰি এই মোৰ এটা কথা সুধিব আছিলে।
এ কোৱাচোন কোৱা কি কথা সুধিব আছিলে। মই জানো তোমাক কি কথা সুধিব থাক
এতিয়া মানে কথাটো এনেকুৱা ধৰ আজি যদি আজি যদি উ যদি মই একাউণ্ট এটা খোলো দেই। নহয়, নহয় ছেভিংছেই খুলিম বাৰু। আৰু যে মই সেটোত লৈ পেলাই তেনে যদি এইটোত লগাও এইটো কিবা এটা বুলি থাকে নহয়, য'ত য'ত ডাবল হয় ন?
মানে কি দবল হয় মানে এইটো কি?
মানে অ, এনেকে যদি ডিপ'জিট কৰিলোঁ
অ।
এইটো কি হ'ব লাভটো কি?
মানে তুমি চোৱা, তুমি যদি ফিক্স ডিপজট কৰা, তুমি ধৰা এক লাখ টকা এটা ইনভেষ্ট কৰিছা অ কি ফিক্স ডিপজিট কৰিছা হা পাঁচ বছৰৰ কাৰণে। তুমি মানে প্ৰত প্ৰত্যিক বছৰে তাৰ ওপৰত মানে তুমি এটা ইণ্টাৰেষ্ট পাবা। গম পাইছা কথাটো?
কিমান মান?
এ ছিক্স পাৰ্চেন্ট, ছেভেন পাৰ্চেন্ট মান পাবা। জানাই বেংকৰ কথা এনেও ইমান ইণ্টাৰেষ্ট নিদিয়ে। মানে তোমাৰ পইচাটোৱে লৈ বেলেগক ধৰ লোনত দিব। সিনতে বিছ পাৰ্চেন্ট মান ইন্টাৰেষ্ট ল'ব।
উম।
আৰু তোমাক ছিক্স পাৰ্চেণ্ট, ফাইভ পাৰ্চেণ্ট দি পেলাই থৈ দিব। তেনেকুৱা কৰি থাকে বেংবিলাকে। সেইকাৰণে মানে বেংকবিলাকত সেই হৈ গৈ আছে দিনে দিনে উন্নতি হৈ গৈ আছে।
আচ্ছা আৰু এতিয়া মানে কথা এটা হ'ল।
অ কোৱা, কোৱা।
কালি মানে মই কি কৰিম, মই মানে গাড়ীখন চাৰ্ভিচিং দিয়াৰ কথা আছিলে। ত' তাৰ কাৰণে মানে মোৰ যোন অ মোৰ এইখন যে উম এইখন যে তোমাৰ নহয় নহয় সেইখন বেচা খন, এখন উম খন বা হাঁ?
এইখ এইখন কিমান ল'লে পিছে?
এইখন বাৱন্ন।
বাৱন্ন লাখ?
বাৱন্ন লাখ অ।
তুমি দেখুন কাৰখনে লৈ ল'ব পাৰিলা ইমান পইচা দি পেলাই বাইক এখন লৈছা। তোমাৰ কিবা? অ তোমাৰ মানে সেইটো হেৰী মানে তোমাৰ হেৰী আছিলে চাগৈ সপোন আছিলে লোৱা।
সপোন এটা আছিলে সেইটো কাৰণে ল'লো।
এতিয়াটো চাগে সপোনটো পুৰা হ'লেই তোমাৰ?
উম, মোৰ দেউতা বদমাছ হয় ময়ো বদমাছ হয় বুজিছ নাই?
উম।
সেইকাৰণে ল'লো লোৱা পিছত মানে কি হ'ল, এতিয়া মানে বস্তু এটা প্ৰব্লেম হ'ল মোৰ।
কি কোৱাচোন কি প্ৰব্লেম হ'ল আমিও জানো?
ধৰ গাড়ী মানে অকণ ট্ৰেপিক ছাউণ্ড এটা ওলাই আছে।
ইঞ্জিনৰ?
উম ইঞ্জিনৰ। সেইটো মানে তোমাৰ ট্ৰেপিকটো মিলাব দিব দিছে। কাইলৈৰ মানে গৈ পেলাই ধৰ সেইটোও মিলাম, আকৌ মানে অলপ গাড়ীখনৰ ফেমটো অলপ বেকা, ত' সেইটো মানে এলাইনমেণ্টটো ক এলাইনমেণ্টটো কৰিব লাগিব বুজিছা।
পইচা কেইটামান যাব চাগৈ এইটো মানে এলাইনমেণ্ট কৰোঁতে এতিয়া তোমাৰ গাড়ীখন ধৰ হেৰী কৰি পেলাই চিধা কৰিব লাগিব টো।
নহয় নহয় এক্সট্ৰা পাৰ্ট লগালে পইচা লয় ন? ধৰ ম'বিল চেঞ্জত ফাইভ হাণ্ড্ৰেড ফিফ্টি মান ল'ব এটা ম'বিলৰ।
উম।
তাত সেইটোতো সেইটোৱে তাৰপিছত আকৌ ধৰ এনেই কে তাত ইয়াত ট্ৰেপিক চেপিক কিবা কিবি এইবিলাক টাইত চাইত কৰিলে একো নাই আৰু যদি কিবা ধৰ সিহঁতে কয় যে এইটো বস্তু বেয়া হ'ল কিবা লগাই দে ডায়েক ইঞ্চুৰেঞ্চ ক্লেম কৰিব দিম আৱ ডায়েক।
ইঞ্চুৰেঞ্চ কৰি থৈছা ন গাড়ীখনত?
পাঁচ বছৰৰ কাৰণে আছে ফা তোমাৰ প্ৰথম ফাৰ্ষ্ট পাৰ্টি
অঁ।
প্ৰথম বছৰ তাৰপিছত বাকী পুৰা চাৰি বছৰ থাৰ্দ পাৰ্টি।
অ ঠিকে আছে বাৰুতে ইঞ্চুৰেঞ্চ কৰি থব লাগে। নিজে কেতিয়াবা যদি কিবা এটা হয় তেতিয়া তোমাৰ মানে গাড়ীখনৰ বাচি থাকে আৰু কাৰণ আজিকালি পুলিচে ইঞ্চুৰেঞ্চ চায়েই, ইঞ্চুৰেঞ্চ লাইচেঞ্চ।
উম, নাই নাই পাঁচ বছৰৰ কাৰণে আছে নহয় ইমান টেনচন নাই বাৰু।
মও লাইচেঞ্চ এখন উলিয়াম বুলি ভাবিছোঁ ভাবিছোঁ বুয়িছা।
তোমাৰ লাইচেঞ্চ নাছিলে নেকি?
নাই নাই ওলোৱা নাই মানে অলপ মানে পইচা অসুবিধা হৈছিলে যে সেইকাৰণে উলিয়াব পৰা নাই। এতিয়া ভাবিছোঁ
হ'ব একো নাই একো নাই এইটো এইটো এইটো ফোন কৰিলেই হ'ল। মই মানে লগাই এনেকৈ চিনাকি আছে মানুহ এজন।
উম।
সেইটো লগৰ লগত কথা পতাই দিম, সেইটো লগত ঠিক কৰি দিব তাৰপিছত লগতে এই বহি পেলাই বছ দুটা টোপি দি দিলেই হ'ল। তুমি চিনি পা তুমি চিনি পাবাই চাগে মানুহজন।
অ পিছে কোন আছিলে কোৱাচোন? মই চিনি পালে তো ভালেই তেতিয়া চিনাকি থাকিব।
অঁ আতচ্ছা আতচ্ছা আমাৰ গাঁৱৰ কোনডোখৰ জানা? এই যে আমাৰ গাঁৱৰ যে কোলাই চিনি পোৱা?
কোলাই?
কলাই প্ৰীতম বাহ ইহ প্ৰীতম যে অ কলাই, কলাইহঁতক ৰ চাইদে যোনখন‌ ঘৰ দেখিছা
দেখিছো, দেখিছো। সিনতৰ ঘৰতে কৰে নেকি মানে?
অ নাই ত তাৰ একেবাৰে ডাঙৰ দাদাকটো
অ।
এতিয়া বাওতে অলপ সিফালে চিফ্ট হ'ল। মানে অকমান আগলৈ যাব লাগে অকন তাৰ আগৰলে। তাৰ ভাইটি বুলি কয় তাক।
অ।
উম তেওঁ মানে কি হয় মোৰখনো মানে মই তেনেকে কৰিছোতো। এনেই ধৰা মানে তুমি ধৰা, আ মই তেনেকে কৰিছো হয়।
তুমি তেনেকে লাইচেন্সখন উলিয়ালা ন তাৰ পৰা? মোকো যদি পাৰা উলিয়াই দিবা কমতে।
কমতে মানে হ'ব ন, তিমানে যাব যিমান মোৰ মোৰ যিমান দছিলে তোমাৰো সিমানে ল'ব। এ, ‌না এক টকা বেছি ল'ব নাএক টকা কম ল'ব।
এ গম পাইছো কথাটো। এনে পিছে কিমান মান লৈছিলে অলপ ক'ব পাৰিবা নেকি? মানে মোচ
মানে, মোৰ মানে কি হয় মোৰ মানে কি হয়, যেতিয়া মোৰ লগৰ এজন আছিলে। আমাৰ এল কে বুলি কয়। যদি তাক তাৰ প্ৰচেছত যদি যোৱা তুমি তিনিমাহ লাৰ্নাখন উলিয়াওতে লাগিব।
কিমান মান লাগিব?
তিনিমাহ লাৰ্ণাৰখন উলিয়াওঁতে লাগিব।
তিনি লাখ?
তিনি মাহ।
তিনি মাহ লাগিব?
অ লাৰ্নাৰখন ওলিয়াওতে এল কে আমাৰ এল কে লগত গলে।
নাই ইমান টাইম‌টো মানে কৰিব নোৱাৰা কাৰণ মই যিহেতু শুনা, শুনা, শুনা, মই যিহেতু আঠ চকা গাড়ী উলিয়াম বুলি ভাবিছো।
উম। হ'ব বাৰু তুমি হেৰি কৰিবা মানে কি হয় তোমাৰ, এতিয়া চোৱা। আ তোমাৰ দুচকীয়াৰ কাৰণেটো তোমাৰ এ হেৰি হয় পঁচিছশ টকা নে তিনি হেজাৰ টকা ঠিক আছে দুচকীয়া। আৰু চাৰিচকীয়াখন চাৰে ছয় ছয়হেজাৰ টকা ল'ব।
আৰু আঠ চকীয়াখন?
আঠ চকীয়াখনতো তোমাৰ বাৰমান পৰি যাব।
মানে ভাবিছো বুইছা এবাৰতে লাইচেঞ্চখন উলিয়াই লও গাড়ী এখন কিনা আগত।
আনচকীয়া-আনচকীয়া ল'বা নেকি এনেই সঁচাকে?
আ ল'ম বুলি ভাবিছো বুইছা পইচা-চইচা অলপ মিলাই আছো যদি হৈ যায়, চেকেন্ডহেন এখনকে লৈ ল'ম বুইছা।
অ তেনেহলেটো ভালেই। কিন্তু যদি তুমি যদি এনেকে চাৰিচকীয়াখনো উলিয়াও বুলি ভাবা তেনে ছয় হেজাৰ দিবা আৰু তোমাৰ দুটা এনেকে আধাৰ কাৰ্ডৰ ফ ফটো নিজে দিলেও হ'ল, নহ'লে আধাৰ কাৰ্ডত যোন কপি ফটো আছে সেই কপি দিলে, সেই কপি, মোৰ মানে আধাৰ কাৰ্ডৰ ফটোখন দি থৈ আছেতো। ত' সেইটো কাৰণে মানে আগৰ সৰু পোৱালি ফটোখনে থাকি গ'ল।
গম পাইছো, গম পাইছো। মোৰো সেইখন যদি শুনা মও যদি সেইখন দিব যাওঁ মোক মানে পুলিচে ক'ব এইটো তো তুমি নহয়, সেইকাৰণে তুমি গাড়ী ক'ত চলাই ফুৰিছা তেনেকে ক'ব বুইছা। সেইকাৰণে মই নিজৰ এতিয়া ফটোখনে দিব লাগিব।
অ, এতিয়া এখনকে দি দিবা, তাত মানে তুমি তালৈ গ'লেই হ'ল, তোমাৰ কোনডখৰ জানা? এইটো তোমাৰ দ্বিতীয় অফিচটো যে
অ, অ।
দিতি অফিছটোৰ ফ্ৰণ্টে-ফ্ৰণ্টে যে মানে দিতি অফিচ নহয়, এ এইখন তোমাৰ আই এম পি টো দেখিছাই চাগে আমাৰ টাউনৰ?
দেখিছো-দেখিছো।
অ, আই এম পি চিনেমা হল্টো ফৰন্টে-ফৰন্টে এটা গলি আছে, তুমি গলিটো বিচাৰি নাপাবা, তা'ত সেইখনতে মানে নহয়, আই এম পিৰ সন্মুখত মানে এখন হেৰি দোকান এখন আছে তোমাৰ এইখন যে অ, এইটো তোমাৰ কি আছিলে দোকানখন আয়ুৰ্বেদিকৰ দোকান এখন আছিলে।
অ', অ', সেইখন যে হেৰি-হেৰিয়ে চলাইছিলে যে এ বিল্লুৰ বাবেকে চলাইছিলে যে।
অ', অ', ত' তাৰ এই আয়ুৰ্বেদিকৰ দোকানখনৰ একে লগতে মানে এটা গলি লাগি আছে, তা'ত চিধা-চিধি গ'লে মানে ভাইটিতা এনেকৈ ৰাইটাচাইডে বহে একে লাষ্টত তেওৰ ওচৰলৈ গ'লেই হ'ল। যে অ, তাত আছে। মই এই আমাৰ সেইদিনাখন আমাৰ এইটো হেৰি গৈছিলে ন এল পি গৈছিলে।
অ',
সি নিজৰ ট্ৰেন্সফাৰ কৰিবলৈ।
পিছে ট্ৰানস্ফাৰ কৰিব পাৰিলে নে নাই? গাড়ীখন মানে মই শুনিছো মানে সি ট্ৰানফাৰ কৰিব পৰা নাই। দ'হ হাজাৰ মান চালানে লাগি আছে। দ'হ হাজাৰ চালানে পৰি আছে বোলে।
নাই, নাই দুহেজাৰ মান চালান পৰি আছে তাৰ। প্ৰথমটো তোমাৰ হ'ল নাই দহ পোৱা নাই-দহ পোৱা নাই-দহ পোৱা নাই। তাৰমানে কি হ'ব সি এতিয়া তোমাৰ ধৰ এক হেজাৰ টকা চালানটো দিব লাগিব।
উম,
তাৰপিছত তুমি সি পলিউচনটো কৰা নাছিলা মই কওতে। সেইকাৰণে তাত আ সেইটো সেইটো পাছ এশ টকা পাছে আশী টকা এটা আকৌ নতুন পলিউচনৰ সময়ত।
উম,
ত'সেইটো তা'ত গ'ল। সেইটো তাত যোৱাৰ পিছত সি সেই-সেইকেইখনৰ যোন কেইখন মানে চালান ন তাৰ এখন-এখন মানে হেৰিত তোমাক লাগিব এনেকে ধৰ ইঞ্চুৰেঞ্চ খনৰ এখন কপি আৰু ধৰ পুলিচৰ খনৰো এখন কপি নিউ।
এনেকে লৈ গৈ তাক দিব লাগিব। দিয়াৰ পিছত সেই চাৰে-পাঁচশ, ছশ টকাত তালৈ ট্ৰেন্সফাৰ হৈ যাব।
গম পাইছো বাৰু, এতিয়া কথাটো মো
অফিছ আৰু আৰ টি অফিচত যাওতে মানে কি হ'ল চাৰে চাৰি হাজাৰ টকা লাগিব বুলি ক'লে।
এই সেইটো মানে অলপ বেছি গৈছে বুজিছা? মোৰ মোৰ এখন যে আছিলে মই কৈছিলো কি আমাক খন যে ইনজিন চিচ জলতে। এই ই টুৱেণ্টি পেট্ৰলৰ কাৰণে হৈছে বুজিছা এইটো কথা? তাৰ তেওঁ বাৰু দে বেছিলো গাড়ীখন। বেছি নিদিলে বুজিছা?
কিমান মান পালাবা?
কিনিছিলো বিশ লাখতে কিনিছিলো, বাৰুতে আৰু এতিয়া মোক হেৰি দিলে আৰু সোতৰত দিলে আও।
আচ্ছা-আচ্ছা-আচ্ছা, এইটো কি ক'লা এই
মেইন কেছ কি হ'ল গম পাইছা, কথাটো মই কৈ আছো শুনা মানে পা পাৰ্টছবিলাক ইয়াত নাপায়তো, সেইকাৰনে বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে যে।
অ, আচ্ছা-আচ্ছা এইটো বহুত কষ্টলি হৈ যায়।
কষ্টলি মানে সেইখন এতিয়া বনাওতেই কৈছে মোক বোলে হেৰি লাগিব ন লাখ এটা পৰিব মই কৈছো আৰে ইমান দাম বত ত, মই বেছি পেলাই বেলেগ এখনে লৈ আহো।
অ, এইটো এইটো ভাল ভাবিলে।
তিনি মান ল'ম বুলি ভাবিছোঁ এই মাহতে লওঁ চাগে যদি পইচাটো আৰু কেইটামান লাগিবতো চল্লিছ লাখ মান পৰি যাব, সেইকাৰেণে মানে অলপ দিগদাৰে হৈ যায় কোৱাচোন পইচাটো মানে ইমান হাতত পইচা নাথাকে আৰু এতিয়াটো জানাই। চাৰি লাখৰ ওপৰতো হেৰি কেছ দিব নোৱাৰি।
এতিয়া এতিয়া যদি পাৰা এটা বস্তু চাই ল'বা বুজিছা? হেৰিটো চাই ল'বা ই টুৱেণ্টিটো চাই ল'বা। ই টুৱেণ্টিটো চাই ল'বা যে ছাপৰ্ট কৰা নে নাই?
নাই মই ই হাণ্ড্ৰেড চাপৰ্ট কৰা লম বুজিছা নহলে আকৌ যেতিয়া আকৌ চেইনজ মাৰে তেতিয়া দিগদাৰ হৈ যাবতো।
তেনেতো তুমি হেৰিলৈ যাব লাগিব, চুযুকি ডিলাৰ হলে।
তাতে যাম আৰু কিন্তু শুনা মই কথাটো কি আছিলে কি ক'ম বুলি ভাবিছিলো? এতিয়া চোৱা আজিকালি আকৌ চাৰি লাখৰ ওপৰত কেচ দিব যিহেতু নোৱাৰি। মই এতিয়া গাড়ীখন ল'ম বুলি ভাবিছিলো? পইচা আছে বাৰু তেতিয়া মই চেকখন লিখি দিবলৈ মোৰ চেকখনৰ মানে পাষ্ট শেষ হৈ গ'ল বুজিছা সেইফালে এপ্লাই কৰিছো এতিয়া আহি পেলাই অলপ দিন লাগিবতো।
উম।
তাৰকাৰণে চেকখনো আহক তেতিয়া মানে লৈ ল'ম আৰু একেবাৰে কেছত।
ঠিকে আছে ঠিকে আছে ভাল ভাল ভাবিছা তুমি।
উম মানে জানাই আজিকালি আকৌ তুমি যদি চাৰি লাখৰ ওপৰত যদি কেচ যদি আকৌ তোমাৰ ফাইন লাগে আকৌ চাৰি লাখ টকা গল হেৰি দিব লাগিব ইনকাম টেক্সত দিব লাগিব।
উম। সেইবিলাক এতিয়া আমাৰ যেতিয়া দুখীয়া মানুহৰ কাৰণে উলিয়াইছে ধনী মানুহৰ কাৰণে সেইবিলাক নাইতো হুহ।
জানো সেইটো কথা পাতো ধনী মানুহে কি ক'বা কেষ্টি কি বস্তু লয় আৰু এ ধনী মানে কি কৰে জানা ছেক ছেকতে লয় চব বস্তু